নেটৱৰ্ক কি কম নহয়।
অ', কি কি কৈ আছিলোঁ মই তেতিয়া? পাই অ', জবৰ কথা, স্কুতি চলাবা জানা?
জানা হ'লে এনেকে থাকলো হয় ঘৰত।
অলপ মানো নাজানা?
জানো জানো মিছা কথা নকওঁ মই শিকিছিলো। আৰু পাৰা হৈছিলো বহুত খিনি কিন্তু এতিয়া বহুত বছৰ হ'ল তোৰ মই হায়াৰ ছেকেণ্ডাৰীত থাকোতেই গাঁৱত গেছিলো ককা না আইতাৰ হেৰি কাজত। গাঁৱতে এতিয়া শিকছিলো গাঁৱত মানে দাদা শিকাইছিল পাৰচিলো। এতিয়া বহুত দিন হ'ল মানে লাৰাই নাই না, ভয় লাগে সেইকাৰণে আৰু তাতে আমাৰ ৰাস্তা বিলাক যিহে। খুন্ধায় থৈ গুচি যাব।
অ', অ', তই তেতিয়া যে শিকিছিলি তেতিয়া ভয় লাগিছিল ন'?
ভয় নালাগে, মোৰ লগত দাদা থাকে কাৰণে ভয়ে নালাগে সেইকাৰণে।
আচ্ছা আচ্ছা, এই কি কম, হা হা?
পিছফালে মানে জানা মানুহ এটা থাকিলে ভয়ে এনেও নালাগে অকলে চলে পাৱা নাই মানে এনেকে।
আচ্ছা আচ্ছা বেলেঞ্চ কৰিবা পাৰিছিলি স্কুটি?
উম, উম।
হা মইতো মই একদিন শিকবা গে ছোঁ মইতো ফুটফাথতে গাড়ী উঠাই দিছিলো, মানে মোৰ পিছফালে কোনো বহা নাছিলে, নহয় মানে কিবা
ভয় লাগে অকলে নোৱাৰি অকলে।
আৰু মানে কি হৈছিলে মানে দাদাটোৱে কিবা কৈ আছিলে মই মুখৰ দাদাটোৰ মুখৰ ফালে চাই কেনে কিবা কৈ ছিলো নেকি নে দাদা তে কিবা এনেকে ক'ত মই মুখ খনো চালো। তাৰ পিছত এই সিটো কি বুলি কয় সিটো বেছিকে ঘূৰাই দিলো ফুট ফাটত উঠিগিছিল গাড়ী ৱাল ভাঙি বেলেগৰ ঘৰ ভাঙি দিলো হয় সেইদিনা।
অ'।
অ', চা হা মানে ফাৰ্ষ্ট দিনাখন গেইছিল। তাৰপিছত মোক কি কয়, দে স্কুটি খান ষ্টাৰ্ট কৰ। দে-দে চলাও। দে চলাও। ম। অঁ', দে কৈছে কি দে চলাও। দে-দে চলাবলে।
ল'ৰাবিলাকে কেনেকে পাৰে ৰে কেনেকে পাৰে কেনেকে মোৰ খাই মোৰ দাদা ৰাহা
উমঁ।
চিৰা ভাজি খাই আছো ৰ'।
অঁহ', -অঁহ',।
অ' দাহৰ চি মানে উম' সেয়াকটো কোনেৱে শিকি পোৱা নাই। ডাইৰেক কোনোবাৰ ইস্কুতি এখন লৈছে। চলাইছে ম' কি চিষ্টেম ভাই মই চাইকেল শিক চাইকেলে নল'লো জীৱনটোত চলাবা।
মই জানো, মই চাইকেল জানো।
চাইকেল জানা যদি স্কুটিও সোনকালে পাৰেবি তই।
পাৰি কিন্তু মোৰ ভয় লাগে আৰু পাছদিনাখনে যাই কিনে- দে চলাও, একো মোক কোৱাই নাই যে ইটো কৰিলে এনেকুৱা হ'ব, ইটো কৰিলে এনেকুৱা হ'ব।
উম-উম। মোৰ ভাই যে প্ৰথম-প্ৰথম ফাৰ্ষ্ট শিকাইছিল পাৰ্থ হয়। গাওঁতে মোৰ বেলেঞ্চ নাছিল। ফু-ফুটে। ত' পুৰা হেৰি বেলেগ চলাই লৈ যায় সি পিছফালে বহি থাকা দে চোন। নহয়, মই কোনোবা কয় চবেই মই নালাই-চালাই লৈ যাবা- আকৌ ঘূৰাই দে বেয়া কামোৰ কৰিছিলো। সেই মানে টিউচন যোৱা টাইমত আগতে সোনকালতে যাই পাম আমি আধা ঘন্টামান এনেকে শিকো। তাৰপিছত- এই যদি লাষ্টত টাইমত চাগে দাদা আহি সিকাম এনেকে।
আচ্ছা। এই পিছফালে যদি কোনোবাই বহি লয় ইস্কুটিখন চোন হেভি হৈ যাব।
হেভি হৈ গ'লেও পিছফালৰ মানুহটো মানে তোক কন্ট্ৰল কৰিব পাৰে। হেভি হৈ গ'লে তোৰ পৰা চান্সটো কম থাকে। সিহঁতে ভৰি দি ৰখাই দিয়ে নে ল'ৰা মানুহ ডাঙৰ-ডাঙৰ ভৰি।
আচ্ছা-আচ্ছা। আচ্ছা, মই এইবাৰ শিকব গ'লে- পিছফালে বহি লবা দিম।
উমঁ, কোনো যদি পিছালে মানুহ নাথাকে সেই বুলি মায়েহঁতক বহাই নলবি। আমাৰ মাহঁতৰ একো কাম নাই ভাই সঁচা কথা।
যোনে শিকাব জানা মানুহ
উমঁ-হুম। কিন্তু যদি তই অকলে চলোৱা তেতিয়া মানে ফুতকে গাড়ীখন গুচি যায় ত' কমপ্লে নোলোৱা হৈ যায়।
অঁহ', আৰু মানে কি কৈছিলে দে চলা মই পিছফালে ধৰি আছো পিছফালে যে ধৰা- টো হেন্দেল যে চীটৰ পিছফালে হেন্দেল সেইটোত ধৰি আছিল।
হুম-হুম।
উম। মানে একবাৰ ঘুৰাও ব্ৰেক লগাও, একবাৰ ঘুৰাও ব্ৰেক লগাও, গাড়ী মোৰ এনেকুৱা। আৰু বেলেঞ্চ কৰিব জানা নাছিলো না' ইমান হেভি গাড়ী ফাষ্ট-ফাষ্টটো বেলেঞ্চ কৰিব নোৱাৰি না।
অ'।
উমঁ। তাকে, শিকবা লাগিব স্কুটি শিকবা যাম বুলি ভাবি আছো। ৰাতিপুৱা-ৰাতিপুৱা। কিবা হয় এইবাৰ ভাল এনেকে এক উম একমাহ মান লাগে না ভালকে শিকোতে
অ' ত তো নিজৰ লগত কথা তোৰ সাহস তোৰ লগত কথা হয়
অ' মই যদি পাছৰ স্কুটি শিকো, তোক উঠালে তই বহিবি না মোৰ পিছফালে?
অ' মই উঠোৱৱে কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড দুজনীও জানে।
অ'।
উ সিহঁতৰ পিচফালে উঠো, এটাক ভয় নালাগে, এটা অলপ মানে মোৰ ভয় কিয়া নালাগে জানা? মে পিছফালে বহহেও মই মানে তোক কৰিলেও মইতো বচাব পাৰিম মই সিমান খিনি জানো আৰু। উ কাৰণ মই নিজেও জানো। ন বিশটো কাৰণত মোৰ টেনচন নাই আৰু
আচ্ছা আচ্ছা তে মই আতে শ কিল তাছত আমি ফুৰিবা যাম নে।
ততো স্কুটিও আছে।
উম।
চে শিকি লও ৰ তাৰ পাছত আমি যেতিয়া ফুুৰবা যাম দে। বহুত জাগাত, উ। আগ মানে যিখিনিনো মানে অলপমান গজলি এনেকে যাবা পাৰো। ইভিনিং টাইমত ভাল লাগে না।
অ' সতো হাগিত।
উম এতিয়া যেনেকে আছে উম এতিয়া যেনেকে আছে এতিয়া অ' এতিয়াতো এনেক কতো যাবইে নোৱাৰি ন। স্কুটি যদি স্কুটি চলাবা জানে বা ইয়াতে যাবা মানগে গুচি গেলো ইয়াতে যাবা মান গ গুচি গলো আমছে স্কুটিতত।
সেইটোয়ে আমাৰতো ঘৰ ইমান দূৰতো নহয় মইতো ছুটি যদি পাললো হয় ন আমাৰ দাদাই। দাদা লৈ যাবা নাই জানা যদি নিজা নাকিলো পতকে লৈ গ' হয় আহ চু দাদৰ ঘৰৰ পৰা চাহ খাইে নাপায়।
অ'। তাকে মই মই শিকিলো ৰ তাৰ পিছত আমি দুটাই যাম ৰ।
উম।
উম। কাকো নকওঁ বাৰ আমি দুটাই ঘূৰি থাকিম আৰু তেতিয়া।
মনে মনে।
আহ। মনে মনে কিয় আৰু অ' ঘূৰিম মনে মনে কিয় ঘুৰিবা লাগে আমি।
উ জ্বলব লগা মানুহ জ্বলি যাব।
এই
উম।
বেয়া
অ' বৰষুণ দিছিল ইয়াতে।
ওম-
অ ইয়াতেও বৰষুণ দিছিল অ মানে কি হৈছিলে কম্পিউটাৰ ক্লাছত আছিলো ন মায়ে মোক- ফোন কৰি কেনে কি কয় বৰষুণ বৰষুণ দিছেি ইয়াতে তাতে দিছে নেকি মই- এ বৰষুণ চুণ এয়াতে দিয়াই নাই আকাশখন ইমান চাফা হৈ আছে। তাৰ পাছত হাঁ। তাৰে উদ চেই চাতি লৈই আহিচা নেকি মা চ কি অ লৈ আহিছো বুলিহে তাৰপিছত ফন ৰাখিছে তাৰ পিছত- তেতিয়া ক্লাছৰ পৰা অহাৰ টাইমত গাড়ীত আহি আছো তাৰ পিছত যেতিয়া ধীৰেণ পাৰা- পাইছো হঠাত বৰষুণ ধিৰেণ পাৰাৰ এইখিনিৰ পৰা পুৰা বৰষুণ। তাৰে সেইফালৰ বৰা নায়ে ইটা ভটাৰ সেইখিনি। নাচ নাচ মোৰো আহি পাব ৰ কাপোৰ -
উহো-
ধনী মানুহ। ধুনী মানুহ। লিজা।
উমঁ।
অঁ সেইদিনাখন জুডিঅ'ত গৈছিলো যে, - চেল বোলে কিন্তু আমাক চোন একো ডিচকাউণ্ট নিদিলে আক-
সেহঁতেহে জানে কিবা কৰিছে।
অঁ তা কি হৈছে হা মানে বা আৰু মোৰ বস্তু ললো ন। বাই বা- বাই আৰু মই বস্তু ললো নহয়, বস্তু লৈ কেনে আমাৰ কিমান হ'ল এক হাজাৰ এক হাজাৰ কিমান টকা হৈছিল ন। অঁ ভালে দে। এক হাজাৰ হয়ঁ আহিল হা বাই ভাবিছে ইমানতো হ'ব নালাগে বুলি। কিমান লৈছে এটো? তাৰ পিছত। তাৰ পিছত বায়ে ক'লে আৰু যে ইমানটো- ইমানটোতো বিল আহিব নালাগে বুলি।
উমঁ-
ইমান ইমানতো বিল- ইমান হাল্লা ঘৰত - অঁ- হয়ঁ সেয়ে অ' বায়ে কৈছে আৰু মানে আমি বাহিৰত ওলাই গৈছো আমি - আমাৰ মাথা চাবি হা আমি আগতে মানে ধেৰি কৰা নে উমঁ- হিচাপ কৰি চোৱা নাই কিমান হ'ব আমি উলোৱাৰ পাছত হিচাপ কৰিছোঁ।
ওম!
মানে মোৰ চেন্দেল যোৰা আছিল। আমি আৰু কিনাৰ আগতে ভাবিছো যে দুইশ টকা হ'ল বুলি, মানে বাৰ চেন্দেল ও দুইশ। মই ভাবিলো মোৰটোও দুই দুইশয় হ'ব বুলি। ত সেনেকে নাচি - তাকে ললোঁ তাৰপিছত ওলাই অহাৰ পিছত হিচাপ কৰি আছে হিচাপ কৰি- যে বস্তুৰ দাম- মে কি ক যিমান লৈছে তাতকে কম আহি আছে হা আমাৰ হিচাপ কৰোতে। তাৰ পাছত মোৰ চেণ্ডেল জোৰা চাই তিনিশ টকা। তাৰপিছত এই অ তাৰছেত কি কুকুনী তা- ত‌ই মোতকে বেছি বেছি দামী বস্তু ললি বুলি।
হে হে হে।
উমঁ তাইৰতো দুইশ টকা মোৰতটো তিনিশ টকা। মোৰটো হোৱাইট কালাৰ যোৰা যে ৰছি ৰছি অৰা।
অ' অ'। ৰছী মানে কোনটো ওপৰলৈকে যে ওপৰত যে গাঠি থাকে।
নাই নাই সেইটো নহয় ফ্লেট অলা হয়, সেইটো নাই সি তেনেকুৱা হিল যে, সেনেকুৱা, সেনেকুৱা হিল এটাও লাগে ধুনীয়া লাগে ন সেইটো।
অ' সেইটোৱে মই বিচাৰি থাকো অনলাইনত পাওঁ কেতিয়াবা। সিটো দেখাই ৰাে আউ অফ বেষ্টটক দেখাই অ'
অ' বিচাৰি আছো সেনেকুৱা হিল তাইপৰ যে মান চাৰি তিনিশ মানত পাই যায় ন সেইটো।
উম্ ভাল লাগে বে কিবা এটা।
উম্ সেইটো চৰ্ট ড্ৰেছৰ লগত, এনেকুৱা বা চৰ্টছৰ লগত। বা চাটৰ লগত ধুনীয়া লাগিব সেইবিলাক।
অ'
জিনচ্ এটা অৰ্ডাৰ দিছো ৰ কেতিয়া বা আহি পাই। মোৰ এনেকেই কাপোৰ বিলাক এনেকেই থাকি যায় মোৰ।
হ।
ধনী মানুহ কাপোৰ অৰ্ডাৰ দিয়ে থাকিবি। অ' ইটো ওলা অৰ্ডাৰ দিছা। কিমান লৈছিল, ইটো, হে। মোৰ পৰা তিনিশ সাত টকা, আৰু তিনিশ আঠাইশ টকা লৈছিল যে। আচ্ছা, কেচ বেক পাইচা ম কেব। কিবা এটা অৰ্ডাৰ দি সেইটো মাইকে অ ৰ ৰ ৰ টোৰ টোৰ। মিনটাৰ পৰা দিছা না ই কাৰটোত কি আহিছে। মিনটাৰ আচ্ছা। হ'ব উৰবা নালাগে। মই যেতিয়া জব কৰিম না ততকে বেছি ধুনীয়া কাপোৰ কিনিম চাই থাক। আমি যে কিয়াও জব। উম ধুনীয়া আছে জানানে ইমান কিমান লৈছে এইটো। মোক লিংক দিবিচোন। ইমান ধুনীয়া ফটো দিম ৰ তোৰ ইমান ধুনীয়া টু হাড্ৰেড এইট্টি নাইন বোলে।
আচ্ছা টপ নেকি।
উম। তপ তপ ইমান ধুনীয়া এই আজিকালি যে ভিনে গলা যে এ দ্বীপ। নেক লাইন অলা যে ডীপ ভিনে গলা আৰল। অ ফুল শ্লিভ তলৰ খিনি অলপ হলঙা হলঙা হলেও শ্লিভৰ খিনি।
অ বুজছো বুজিছো বুজিছো।
ইমান ধুনীয়া ময়ো অৰ্ডাৰ দিম ৰ বেলেগ কালাৰৰ।
মোৰ আছে এনেকুৱা এটা।
হা।
উ সনে কিন্তু মোৰ একদম দীপ। নহয় মানে মোৰো অলপ আ বেছ গেইটা ডাঙৰ না একদম দিপনলে মানে। অলপ বেছি হট লাগব।
চঞ দি কো। উম উম আহোঁ মানে বেলেগ কালৰো আছে মইটত আছে বৰগড। ত আছে মই হোৱাইট লম। মই ৱাইডত লম উম। অ' এই এইটো স্কাৰ্ত ৰ লগত ভাল লাগিব ন ডেনিম স্কাৰ্তৰ লগত।